হেল্ল' শুনিছানে?
অ', শুনিছো কেনেকুৱা ভাল?
উম, ভালে এই নেটৱৰ্ক নাছিলে যে ভালকে শুনা পোৱা নাছিলো আকৌ। কি কৰি আছা? ভালে ভালে। কি কৰিছা?
এ এনেই আছো বাও বাকী আৰু কি উম উম উম
ছোহে খাই উঠি পেলাই বোলো ফোন এটা কওঁচোন বহুত দিন হ'ল ফোন কৰা নাই। হেয়ি মাতটো ভালকে অহা নাই নেটৱৰ্কৰ প্ৰব্লেম নেকি অলপ পাছতে কথা পাতিম নিকি
এতিয়া শুনিছে নে? এতিয়া শুনিছ ছেনে
অহ, এতিয়া শুনিছো অহ।
অ', অ'।
এই এনেকে মাতটো কাট খাই কাট খাই থাকিলে শুনি কথা পাতিবলৈ বেয়া যে, অকণমান
অ বতৰ বেয়া যে, ভাত হেয়ি মাছ মাছ আছিলে, মাছে দালিয়ে বনালো আৰু ভাঁজি এটা কৰিলো আৰু সেয়াই।
অহ
তুমি কিহে খালা?
মই ডিমে, আলুৱে বনালো তাৰ লগতে খালো।
ছোৱালী ঠিকে আছে?
ছোৱালী ঠিকে আছে পৰীক্ষা আছিলে আজি পৰীক্ষাৰ পৰা আহি পাইছেহি হে এতিয়া এই ভাত কেইটামান খাবলৈ দিছো খাই পেলাই শুৱক বোলো অকমান।
ই পিছবেলা আছে তাৰ সি গৈছে ছোৱালীহে আগবেলাই আহিব কৈছে আকৌ পোৱা হি নাই।
অহ, অহ তাপিছত দাদা ক'ত?
দাদা এতিয়া এনেই দূৰণিতহে থাকে আহি আজি চাৰি দিনমান হৈছে ঘৰতে বাকী তোমাৰ মানুহজন?
মানুহজনী বাহিৰতে আছে অহাই নাই নহয়, দুমাহ তিনিমাহ মানৰ পিছত আহিব আৰু।
ছোৱালীক ক'ত এডমিচন দিলা?
এ আমাৰ ঘৰৰ পৰা অলপ দূৰ তাৰপিছত ই তাতে দিলো গাড়ীত যায় আৰু তাতে দিলো। বাকী চব ঠিকে থাকে আছে নহয়?
আছে আছে আছে।
অ' আমৰ ঘৰৰ ফালে আহিব আকৌ এপাক, না নইয়ে আৰু
যাম যাম এয়া সাপাই আহিছেহে আৰু, ল'ৰা ছোৱালী আকৌ পৰীক্ষা এদায় হলে গৰম বন্ধ হব যে। তেতিয়া আহিম আৰু অ' ক
কাপোৰ কিবা লগাই থৈছে নে?
অ এই তাত এযপি আছেই, মেখেলা এযোৰ লগাইছিলো।
কেইখন লগাইছিলা?
লগালগি আঠশ বনাইছিলো। এতিয়া আজি তিনি নম্বৰ আৰু দুখন কাতিছো। বাকী তোমাৰ তাত তাত লগাই
তাত লগাইছিলো মেখেলা, তাৰপিছত মেখেলা মুখন হল, মোৰ ভাগৰ এ জা এজনীয়ে লগাইছিলে তাইখন বৈ আছে।
অ'।
এইদে কালি আজি বৰা হেতেন হ'লগে হেতেন, বতৰ এয়াহে ববই পৰা নাই আৰু।
বতৰে একেবাৰে শেষ কৰি দিছে আৰু। তাত ব'ব নোৱাৰি মাৰি ধৰে যে, তাৰপিছতে খেতি বাতি
খেতি কালি হাল বাইছে, কঠীয়া পাৰিলো বাৰু। তোমালোকৰ?
আমাৰ এই কঠীয়া পাৰি থোৱা আছে, আমাৰ । বেছি নহয়, অকণমানহে মা
অ', আমাৰো চাৰি বিঘাহে এইবাৰ, বেছি নাই।
চাৰিদিনমান লাগিব চাগে আৰু হয় আৰু।
অ'। পাছতে ৰূপ মহ
আহাৰৰ শেষত লোম আৰু শাওনৰ ফাৰ্ষ্টতে, ইয়াত আকৌ আগতীয়াকৈ আনিলে আমাৰ ভাল
অ' তোমাৰ মাতটো কিবা চেৰ চেৰাই আহিছে।
নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে হৈছে। ছে হব'লা।
অ 'জানো মাত তোমাৰ মানে ফোনটো চে চেয়াই আছে ভালকে কিবা কাট খাই কাট খাই গোৱা নিচিনা হৈছে কথাবিলাক
অমনি দঙ মানে বুজি
বাকী ঘৰলে গৈছা নে?
ঘৰলে তেনেকে যোৱা হোৱাই নাই যাওঁ আৰু থকাকে বুলি নহয় আৰু দ কে যাওঁ আৰু আহো আৰু।
অ' ময়ো যাবলৈ পোৱাই নাই ভালেমান দিনে হ'ল ছোৱালী পৰীক্ষা চৰীক্ষা হ'লে যাম আৰু লাহে লাহে। এ কনো যাব পাৰি মাটি ৰুবলে হ'ব আৰু।
খেতিত লাগিম গৰম বন্ধ আহিব খেতিত লাগিম শেইবত লাগি থাকোতে আকৌ লৰাও হেৰি হ'ল যে। নাইন পালোগে যে ঘৰলে তেনেকে থকা নকয় ছোৱালী বাৰু হৈ আছো।
অ 'এইবাৰ অকলে অকলেহে আৰু।
অকলে আও এবাৰ ওৰণি
মাহঁতে ভালে আছে। গা বেয়া নেকি?
অ 'দেউেতা
কিয় চেৰ
অ'
শিকা পইচা ঠাগ। এৰাল দিয়াই নাই বতৰৰ ইয়াত দম্বাকেইটা বৰষুণ ধান দে আছে অ'
কিবা পাব ওলাবয়ে নোৱাৰে।
উম।
যি হে দবাপিতা বৰষুণ
তেনে তেনে আছো আৰু কিনো কৰিবা
মাহততও ঠিকে ভালে আছে ন মাহ।
ভালেই ভালেই মাহঁতৰ সবৰে ভালেই।
ঘৰলৈ গৈছা।
ঘৰলে সেয়া আকৌ কৈছো দেখোন যোৱা হোৱাই নাই উম এই ছোৱালী একদাম এদাই হলেহে যাবগে লাগিব দিনটিয়াকে থকাকে যাব নোৱাৰো এই মানুহ নাই যে আকৌ হাঁহে ছাগলীয়ে মুৰ্গী এইবোৰ চোৱা মানুহ নাই কোনে চাব হাঁহো তোমাৰ পোৱালি অনুভৱ। পোৱালি হাঁহ নটা আছে যে আকৌ এৰি থৈ যাবই নোৱাৰাই ঘপকে এইবোৰ সম্পত্তি থাকিলে ৰত বন্দীও কো যাব নোৱাৰে। সম্প সম্পত্তি থাকিলে তুমি ইফালে পৰা সিফালে কতো যাবই নোৱাৰা। আৰু বতৰ এইডাল হে এগে ছাগলীকো পাত চাত কাটি দিব লাগে ক'ত নো ওলাই যাবলৈ। উম এ পানী বাঢ়িবই নেকি? কি এনেে যহে বৰষুণ ৰাতিপুৱা পৰা।
বেছিয়ে হ'ব।
আমাক উম, আমাৰ এই গাওখন ওচৰৰ গাওখনত সেই ৰাস্তা চাস্তা চিগিলে বুলি কৈছে নহয়। অথনি জবকাৰ্ডৰ ফটো মাৰিবলৈ গৈছিলো ওচৰৰ ৰাস্তাটো ছিগিলে অ'।
আমাৰও সিফালে অকন ৰাস্তা
অ' অ' আমাৰ এইখিনি ওচৰতে বাৰু বেছি দূৰ নহয়। জবকাৰ্ডৰ ফটো মাৰিবলৈ গৈছিলো অথনি দেখিছো গোটেই ৰাস্তা চাস্তা চিঙি মানুহ ঘৰত যে পানী সোমাইছে।
পানী সোমাইছে।
এ বৰষুণ যেনেকুৱাহে আৰু তোমাৰ পানী নোহোৱাাব আকৌ মানেই নাই। বৰষুণৰ বতৰ হেৰি হে যি। উম, ওচৰৰ খুুৰীকেইজনী হঁতৰ ঘৰলে আহিছানে।
এ যাওঁ যাওঁ। কৰিছিলে পৰহিয়ে কালি তোমাল চলালে আৰু দুখন
অ', অ'।
অ'।
চলাব পৰা হয় এতিয়া তালৈ লৈ যায় নে নেযায়।
অ' মই সিহঁতৰ ঘৰলে মোক মাতিছিলে এ ইমান দূৰ যাবলৈ মন নাযায় খোজ কঢ়ি খোজকাঢ়ি।
তোমালোকৰ ঘৰলে নোযোৱাকে আছো তোৰ ইমান দূৰ যে, আ' কি কৈছা? ছোৱালী এবাৰ তৃতিয় শ্রেনি এইবাৰ চতুৰ্থলৈ পাব আৰু অহা বছৰলে। তৃতীয় তৃতীয়।
আমাৰ এই অ' ছোৱালী চতুৰ্থ শ্ৰেনী লৰাই এইবাৰ নাইনত। তেনেকে যোৱা হোৱাই নাই, আৰু আহিবা
অ'
যাম, অ', এদিন থকা কে যাম ৰ'বা। তুমি আহিবা এদিন সময় পালে। অ', মই মাটি, চাটি ৰুই আজৰি হ'লেহে যাম আৰু, অ', মই মাটি মাটি-চাটি ৰুই আজৰি হয় পেলাইহে যাম আৰু তোমালোকক ঘৰলে।
অ'। মালিক আহিলে, আহিবা।
মালিক এতিয়ানো ক'ত আহিব, দুই-তিনিমাহ মানৰ পিছতে আহিব। মই মাটি-চাটি ৰুয়ে যাম দিয়া এপাক অকলে হলেও।
মাহত
এই টমটম এখন লৈয়ে যাব লাগিব নহ। উপায় নাই নহয়। মাহঁত ঘৰতে আছে, এই কালি দেউতাও নাথাকে যে গাড়ী চলাই, কালিহে আহিছে।
অ'। ঘৰত একো সুবিধা মানুহজন নাথাকিলে।
অ' আহিবলে বেয়া, যাবলেও বেয়া। অ'।
জুনু নাথাক কিলে দিগদাৰ হয়।
অহা যোৱা কৰিবলেও বেয়া আৰু ঘৰ ইটো-সিটো কামো ইমান দিগদাৰ হয়, অকলে কলে মই বা খেতি কৰিবলে
আমাৰ সেই মাইকী গৰুহে আছে মতা গৰু নাই। হাল বাব, হাল বাব পৰাকে গৰু নাই আও। অ' তোমালোকৰ ভাল হৈছে তেতিয়া গৰু আছে যদি।
গালি, চিঞৰি ধেৰ তাৰপিছতে, ছাগলী দিম বা।
অ, আমাৰ নাই আমাৰ দুটাহে।
হাহ, চাহ পুহিবলে বেয়া অ, পানী এতিয়া গেলা ৰাস্তাত বৰ দিগদা, পথা সিপাত পায় গে পানী খনত অনা নিয়াব কৰিবলে বৰ দিগদাৰ।
অ, মোৰ আছে মই, হাঁহ তোমাৰ। পোন্ধৰটামান আছে, ডাঙৰ, সৰু মিলাই পোন্ধৰটা মানে আছে। সেইকাৰণে যাবলৈ বেয়া, কৌতো হাহো আছে, মুৰ্গীও আছে, যে আৰু মুৰ্গী বোৰ বেমাৰী আহি ইমান মৰিছে। সেইটো কাৰণে, ওলাই যাবলৈ ভয়ে চাই থাকিব লাগে ইফালৰ ৰ পৰা ইফালে আকৌ দানাও সময়মতে নিদে হা
পানী হৈছে নে মাছ পুঠিও পাইছে নে
অ লাঙি পাতিলে লাগে। এৰাুৰা আজি পানী বাঢ়িছে নহয় সেই পাৰিব লাগিব পাতি পেলাই গুৰা ৰাতিপুৱা কাইলৈ ৰাতিপুৱাললে খাবলৈ পাম আৰু।
চাব পৰা হৈ আছে পানী।
আহ, এ তোমাৰ মাতটো ইমান লাগি লাগি আহিছে পা সেই ভালকে কথা পতা শুনাই পোৱা নাই হ'ব দিয়া পিছতে ফোন কৰিবা ভালকে মাতো লাগি লাগি আহিছে শুনিয়ে পোৱা নাই উ। অ, অ,
শুনিছানে।
কাটি দিয়াচোন তুমি।